হয়, হয় পাইছো।
অ, কি কৰি আছা?
মই আজৰি হৈ পেলে আছো আৰু।
অ খবৰ খাতি ভাল আও।
অ ভালেই।
অ মোৰ ভালেই দিয়া। এ বোলো আছো এনে এতিয়া। অ, অ কিবা হৈছে নেকি মাততো সেমেকা সেমেকা লাগিছে যে।
এই পেটটো অলপ বিষাই আছে গা চা ইমান ভাল নাই।
হয় নেকি হেৰি কৰিবা নহলে পেট টো যদি বিষাই আছে এইয়া মানিমুনি।
উ'ম। অ'হ।
সেয়া পিচি পেলাই খালেই পেটটো ভাল পায়।
হয় এ আজিকালি মানে খুৱা বিলাকো মানে সাৰুৱা হৈ গৈছে যে।
অ হয় এই খাদ্যৰ কাৰণে হৈছে অ। উম, উম তাৰ মানে খাদ্যৰ কাৰণে হৈছে তাৰ মানে। শাক পাচলি বিলাকতো চাউল তাউল বিলাকতো সকলোতে ভেজাল হৈছে হয়। সেইকাৰণে তাৰমানে মানুহবিলাকৰ বেমাৰ আজাৰ বেছি হৈ গৈছে। এতিয়া চাচোন এতিয়া ধান কেইটা। হেৰি কৰিব লগা হ'লে আৰু খেতি কৰিব লগা হ'লে ধানৰ তাতো এতিয়া সাৰ নিদিলে খেতিয়ে নহয়। তাতো এতিয়া সাৰ মাৰিব লগা হয় এতিয়া। যিকোনো এটা শাক পাচলি কৰিলেও ঘৰতে হওক বা। যে নহওক আমাৰ ঘৰত কৰা খিনি এই কাৰণে বা গোবৰ সাৰ দিলেও ভাল হয় এতিয়া কিনিব লগা হ'লেতো সেয়াতো চব সাৰ দিয়ে কৰা।
উম ঘৰত কৰা হলেও উ ঘৰত কৰা হলেও আজিকালি হে পোকবিলাক ধেই যে পোকত দিয়ে সে পোক মাৰিবৰ কাৰণেও সাৰ দিব লগা হয় কেতিয়াবা আকৌ অ আকৌ হে বন মাৰিবৰ কাৰণেও সাৰ দিয়া হয়।
উম, উম।
আজিকালি ঘৰত কৰা খেতিবিলাকো হে ভেজাল হৈ গৈছে।
উম সাৰ নিদিলে মানে একো বস্তুয়ে নোহোৱা হৈছে। তথাপিতো এতিয়া জলকীয়া এজোপা ঘৰতে ৰুছো হয় নে তাত এতিয়া গোবৰ সাৰ অলপ দিছো ধুনীয়াকে লহ পহকে হৈছে। যদি কিনি আনো সেই সেই জলেকীয়া খিনিও পইচা
হয়
উম জলকীয়া হওক ৰঙালাও হওক। এতিয়া এইয়া কি এয়া বগা কোমোৰা হওক। এতিয়া চোন বজাৰ পৰা কিনি অনা খিনি মানে গোটেইখিনি বেয়া হৈ যায় ঘৰৰ বস্তুতোত দুদিনমান থাকে।
হয়।
সেইটো কাৰণে ঘৰতে পৰাপক্ষ ঘৰত কৰা বস্তু টোৱে খাব লাগে।
উম অ
উম
ঘৰৰ সেই শাক-পাচলি বিলাক যদি দুই-তিনদিন থাক তে যে একোৱে নহয়। কিনা পাচলি সেই পিছদিনাখনৰ পৰা লেলি পা লেলি পৰিব কাৰণে আৰম্ভই হৈ যায়।
এ মোচন্দৈ, নৰসিংহ সেনেকে মিলাই পেলাই খাবাচোন পেটটো অলপ ভাল পাবা। অঁ সেইবিলাকৰ মানে বহুত ভিটামিন থাকে। আৰু যদি শৌচ হৈ আছে, হাগনি বেমাৰ হৈ আছে যদি মধু আমৰ আগ যে সেই মধু আমৰ আগ পিচি পেলাই ৰসটো উলিয়াই পানী এদী খাই খাই দিলে, সেয়া শৌচ কৰা হাগনি বা ভাল হয়। উম উম উম। সেইকাৰণে বহুত ভাল। সেয়া খাব পাৰিলে, যদি ঘৰতে চব বস্তু পোৱা যায় হয়।
উম আজিকালিহে গেছ বেছি হৈ থকা হৈছে।
এই গেছ উঠি থাকিলে এতিয়া গৰম দিন কল পচলা যে কলগছৰ কল পচলাটো কাটি আনিলে সেইটো খালেও পেট চাফা কৰে। উম।
হে গৰম পানী আৰু সেই নেমুয়ে ৰস চেপি পিলে খাই দিছোঁ। চো তেতিয়া অকমান হে ভাল হৈছে আৰু।
অ' অ' সেইটো নেমুৰ ৰসটো বহুত ভাল। এ দেহাৰ কাৰণে।
অ'।
দেহত এইবিলাক বস্তু মানে ঘৰত তে যিকোনো বস্তু আছে, আমি এতিয়া বিচাৰি নলওঁ এলাহতে। হয়নে? এতিয়া বিচাৰি ল'লে জানিলে আমি ঘৰতে গোটেইখিনি বস্তু গোটাই কৰি খাব পাৰোঁ। কচুটো হয়, কচুটো কিমান আইৰন আছে তেজৰ মানে কিমান ভাল কচুটো আনি আমি খাব পাৰোঁ, বনৰীয়া কচু থুৰ, কোলা কচু হয়।
উম উম।
এতিয়া ঘৰতেটো বাৰীতেটো পোৱা যায় সেয়া বুটলি আনি ঘৰতে যদি বনাই পেলাই খাওঁ, বহুত মানে শক্তি পোৱা যায়। মানে এতিয়া কলহ ডিল, কল পচলা, কাচ কল। হয়নে? আমি এতিয়া ঘৰতে বাৰীতে হোৱা বস্তুখিনিহত যদি আমি সেইখিনি বস্তু যদি ঘৰতে লগাই লও কলগছ। গোলাকো ঘৰতে যদি লগাই লও হয়, ঘৰতে পোৱা যায় খাবলে। সিয়াতে সাৰ খুৱ নিদিলেও হয়। উম উম! এতিয়া আমি তাকে বুজি নাপাও, নাজানো এতিয়া তাৰমানে আমি চিনি পাও বজাৰৰ শাক-পাচলি খিনি। হয় উম! এতিয়া ঘৰতে ইমান বস্তু তাৰছত আমি গোটোৱা এলাহতে আমি তাৰমানে হেই কিনি আনি খাব লগা হয়, তাৰমানে এলাহ কৰিব নালাগে। তাৰমানে দেহা বিলাকে ভাল নহয়। হয়নে? দেহা বিলাক ভালে থাকিলেহে আমি যিকোনো বস্তু গোটাই নি পেলাই ঘৰতে বনাই খাব পাৰোঁ। উম উম, এতিয়া ঘৰত ত অমিতা লাগি আছে অমিতা খালি ভাল হয়, অঁ বছ- ছিকে যদি হাগনি হৈ থাকে, এইয়া ভীমকল যে- চেনিকলটো খালেই ভাল হয়।
এতিয়া সেই গৰম দিন যে এই পানীত তিয়াই থৈ পেলাই ভীমকললৰ- ভীমকলৰ পানীতোও খাব পৰা যায়, তেতিয়াহে পেটটো চেচা পৰি থাকে।
চেচা পৰি থাকে সৰু ল'ৰা ছোৱালীৰ কাৰণে বহুত ভাল, তাৰমানে ভূল-ভূলকে- সৰু-সৰুকে কাটি ৰাতি তিয়াই থৈ দিলে ৰাতিপুৱা সেই পানীৰ ৰসটো খুৱাই দিলে- বহুত ভাল, খাব লাগে ডাঙৰ- ডাঙৰো খাব লাগে, আমি এতিয়া নাজানো বুজি নাপাওঁ হয়নে, উম।
বোলে এলাহ কৰো যে।
অ, সেই গাটো দেহাটো বেয়া কাৰণে আমি এলাহ কৰো, অঁ। সেই এলাহ কৰিব নালাগে।
সেইটোৱে অঁ।
উম' এলাহ কৰিলে একো কাৰণে না- নহব, এতিয়া হালধি ঘৰতে আছে হয়, এতিয়া বিষ- ষৰ কাৰণে হালধিটো ভাল হালধি।
উম, এইটোৱে হালধিটোও পিচিবলে খাব পাৰি বা- কুটি পেলাই ভাজি নিচিনা কৰিও খাব পাৰি।
অঁ'।
তাৰপিছত আৰু শেৱালি- ফুল গছ আছে তিতা, এতিয়া শেৱালি ফুলো খাব পাৰি হয়। তাছত মাছ মাছৰ সেতি শোকতি বনাইও খাব পাৰি তিতাতো। তাৰমানে সকলো বস্তু ঘৰতেই আছে।
অঁ'।
আমি এতিয়া নেজানো কিহৰ লগত কি খায়? কি খালে কি হয়? আমি সেইটো ভালদৰে নাজানো আৰু বুজি নাপাওঁ হয় নে? এ কিতাপ এখনত আছে সেইখিনি কথা মই মানে পঢ়িছিলো। পঢ়োতে মানে সেইখিনি গম পাইছো আৰু।
অঁ'।
উম'। এতিয়া পিছে এ ভাল পাইছে?
অলপ ভাল পাইছো, তথাপিতো আছে আৰু।
অঁ' অঁ'।
উম গৰম গৰম পানীয়ে নেমু ৰসেদি- কৰি পিনি হেই কৰি পেলাই খালো, তেতিয়া অলপ ভাল হৈছে। তাৰ পিছত কৰি- ছে সেয়ে মধিয়ামৰ পাত পিচি পেলাই খাব দিছে, তাছত মানিমুনি মচ- চন্দৰি ৰস পিচি পেলাই খাব কাৰণে কৰিছে, তাকে খাব লাগিব বোলো।
অঁ অঁ অঁ, অঁ ভেদাইলতা পাতটো ভাল। একেলগে সেয়া মিক্স কৰি পেলাই লগে লগে খুন্দি পেলাই ৰসটো উলিয়াই- খাই দিবা, তেতিয়া গাটো ভাল লাগিব।
উম'।
এ নেমুৰ ৰসটো যে হয়- সেইটো ৰস এনাৰ্জীৰ কাৰণে বহুত ভাল।
অঁ'।
উম'।
এতিয়া গৰম দিন যে সেই চৰ্বত বনাইও খাব পৰা যায়।
অঁ', -অঁ', -অঁ', এইটো এনেই গা টো বেয়া লাগি থাকে যে চৰ্বত দিলে অলপ ভাল লাগে শক্তি আহে গাটো। উমঁ-উমঁ।
হয়।
উমঁ, তো কাহ হৈছে ন' সেইয়া- মানিমুনি ৰস, তুলসী ৰস,
হয়।
তুলসীয়ে তাৰপিছত মৌজুলে অকণ পিচি কিনে খাই দিবা। উমঁ, কাহ উম' কাহ। উমঁ-উমঁ। কাহৰ কাৰণে বহুত ভাল দি খাব লাগে। আমি- এতিয়া চব ডক্তৰৰ বস্তুহে চিনি পাওঁ হয়নে আনি লৈ আনো আও খাওঁ। তে ঘৰতে আছে গোটৰা হেৰিতে খোৱা নহয়, উমঁ। খাব লাগে আনি বলে গোটাই লৈ, উমঁ।
আজিকালি চববিলাক ভেজাল যে- মৌ ৰস কিনি আনি থোৱা হৈ আছে সেই মৌ ৰস বিলাকো ভেজাল একেবাৰে।
অ', সেই খাটি মৌ জোল পোৱা নাযায়।
উমঁ। আজি আগতে দেউতাই ঘৰতে হেৰি কৰিছিল যে- আগতে পাইছিলো এতিয়া নকৰা হ'ল হে খাটি মৌজুল পোৱা নাযায়।
অঁ', তা'ত চেনি মিহলাই দিয়ে এতিয়া, তাৰ মানে কি কৰে সিহঁতে- ওপৰ বাহটোৰ ওপৰত থৈ তলত চেনি দি পেলাই- সেই ৰসটো ওলোৱা হেৰিটো কৰিবলৈ থৈ দিয়ে কিন্তু দুদিন থকাৰ পিছত- তলৰ বস্তুতো চেনি-চেনি হৈ থাকে। তাৰমানে আজিকালি ক'তো মানে খাটিটো পোৱা নাযায়। ডাইৰেক্ট গছৰতে পাৰি আনি- পেলাই যিটো মৌ ৰস পোৱা যায় সেইটোহে খাটি।
হয়, উম'।
সেইকাৰণে আমাৰ গা বিলাক দুৰ্বল হৈছে তাৰমানে এতিয়া- চাউলতো সাৰ, ধানতো হয়নে, তাৰপিছত শাক-পাচলিতো সাৰ। সেইকাৰণে তাৰমানে সকলোতে সাৰেই হৈছে। সেইকাৰণে আমি ঘৰতে, উমহ-উমঁ।
কিনা চাউলবিলাকত হে প্লাষ্টিক আজিকালি প্লাষ্টিক পোৱা যায় প্লাষ্টিক চাউল।
উমঁ, এতিয়া সেকাৰণে ঘৰতে যদি খেতি কৰা যায় ধানটো পালো হয়। তাৰ পৰা এতিয়া উলিয়াই কৰি লৈ আমি এতিয়া ভাত খালো। তা'ত- ইমান সাৰ দিয়া নাযায় ঘৰত কৰাতো।
হয়, হয়।
ঘৰৰ বস্তু সদায় কৰিব লাগে কষ্ট অলপ কৰিব লাগে আৰু ঘৰতে তাৰমানে খাই কৈ- তাৰ মানে শক্তি হৈ থাকিব লাগে হয় নিজৰ দেহটোৰ কাৰণে। উম, উম।
আজিকালি সেই সাৰুৱা বস্তুবিলাক যেতিয়ালৈকে ধৰ নিজে ঘৰতে কৈ খোৱা না- যায় নহ'লে সেই সাৰুৱা বস্তুবিলাকে খাই থাকিব লাগিব আৰু।
এ' অলপ কাষতে মাটি, হয়-হয়-হয়। ঘৰতে মাটি অলপ উলিয়াই- এ' তাৰমানে শাক-পাচলি লগাই তাৰ মানে তিয়ঁহৰ গছ, ভাতকেৰেলাৰ গছ ষতে মানে অলপ চাং কৰি, ঘৰ কাষতে লগাই লৈ ঘৰত তে খাদ্য কৰি খাব পাৰি হে আউ। ভেজাল নাই হয়, আৰামত খাব পাৰি। উম, কোনো বেমাৰ আজাৰ নহয়। এতিয়া আমাৰ আছে ওচৰতে লগতে তাৰমানে ভাতকেৰেলা গছ আ বগা কোমোৰা তাৰপিছত বেঙেনা। জলকীয়া ঘৰতে লগাই লৈছোঁ, সেইখিনি হত। আৰু কচু আছে, আজি কচুকে বনাইছোঁ, উম।
হেয়ি এতিয়া হ'ব দিয়ক ন' এই ধূপ জ্বলাওঁগৈ সন্ধিয়া হ'ল যে।
অ', অ', হ'ব দিয়ক, পিছত অ', অ', কৰিব দেই, ৰাখিছোঁ উম।
হ'ব দিয়ক